কোৱা।
অ'।
কি কৰি আছিলা?
মই এনেই শুই আছো আৰু।
অ', অ', মই এনেই বহি আছোঁ।
ভাত পানী খালা?
নাই খোৱা হাতে খাম আৰু লাহেকে।
অ'।
অ', আপোনাৰ কি খবৰ খাটি কেনেকুৱা?
খবৰ আছো আৰু যেনতেনে, এই কিবা কিবি হয় থাকে আৰু মাজে মাজে।
বেমাৰ চেমাৰ হৈছে নেকি?
বেমাৰ বাৰু হৈ আছে আৰু সেইদিনাখন অলপ মানে হেৰি পিছফালৰ পৰা আহি কিনে খুন্দিয়াই দিলেহি মানে। বাইকত। বাইক চলাই আছিলো মানে মই পিছফালৰ পৰা আহি কিনে খুন্দা মাৰি দিলেহি আৰু।
অ', আচ্ছা দুখ পালা নেকি বেছিকে?
বেছি দুখ পোৱা নাই বাৰু হাতত অলপ দুখ পাইছে তাৰপিছত বাইক খন অলপ হেৰি হৈছে আৰু।
অ', বাকি দেখালা নাই দিয়া হস্পিতেলত?
হস্পিটেলত দেখালোঁ বাৰু সেইদিনা দেখুওৱা হৈছিলে এতিয়া ঘাঁ ডোখৰ অলপ শুকাইছেগে আৰু এতিয়া।
অ' মই বোলো তাকে বহু দিন কৰা নাই কৰা নাই তুমিও নক ময়ো বোলো এনেকে টাইম চাইম নাপাওঁ সেইকাৰণে বোলো আজি ফোন এটা কৰো মই গম মেই নেপাওঁ।
অ', কৰিলা ভালে হ'ল বাৰু, মই এইকেইদিন অলপ এনেই মানে হেৰি বিজি হৈ আছিলোঁ মানে হেৰি দোকানত মানুহ নাই মানে এইকেইদিন দোকানত থাকিবলগীয়া হৈছে।
কাষ্টমাৰ আহি থাকে সিহঁত লগত কাষ্টমাৰৰ লগত লাগি থাকোঁতোৰ মমানে টাইমেই নাপাওঁ মানে।
মানে আমাৰ হেৰি দাদাৰ হোটেল এখন আছে মানে। দাদা এ নাই মান মই থাকি দিবলগীয়া লগিয়া হৈছে আৰু। কেতিয়াবা কেতিয়াবা থাকি দিবলগীয়া হয়।
অ দাদা মানে কিবা কামত গৈছা নে?
অঁ এনেই হেৰি মানে মোৰ আপাৰ ল'ৰাই মানে, এই কিবা তাৰ কিবা কাম আছিলে বোলে এইকেইদিন এ থাকি দিব আজি পাৰিবি নেকি? গাটো এনেই ভাল নাই বোলো অলপ। তাৰ পিছত আপাহতি আছে আৰু আজি মই নগলো। বাকী এতিয়া কি কৰি আছা?
মই এনেই বহি আছোঁ দেই।
ভাতটো কি বনোৱাই নাই নেকি?
ভাত বনালে, খালি খোৱাহে নাই।
অ।
উম মানে কি কম গৰম দিন খাবলে মন নাযায় ভাত-চাত।
সেইটো হয় বাৰু।
গৰমত ভাতে নোসোমায়। যিটো গৰম হয় আৰু।
তুমি খালা নাই?
মই খালো, অলপ আগত খাইছো আৰু।
অ কিহৰ লগত খালা আজি ভাত?
মই এনে হেৰি কি ঝোল আছিলে জানো। কিবা হেৰি বনাইছিলে তাৰপিছত আলু ভাজি।
কি কি বনাই গমেই নোপাও ময়। খাব লাগে নে খাই দিওঁ আৰু।
হেৰি ভাতটো নিজে বনোৱা নে?
মইো বনাওঁ কেতিয়াবা ঘৰতো বনাই।
অ।
ময়ো বনাওঁ, ঘৰত প্ৰায় বেছিভাগ ময়ো বনাও। এইকদিন বনোৱা নাই বাৰু অলপ গা বেয়া আছে। নহ'লে ঘৰত মানে হেৰি মানু্হ নাথাকে ন বায়ে এতিয়া তোমাৰ ডিব্ৰুগড়ত থাকে বায়ে চাকৰি আছে ডিব্ৰুগড়ত। চাকৰি কৰি আছে, তাত মানে বায়ে ডিব্ৰুগড়তে থাকে যে, তেওঁ ঘৰত মাহহতি নেথাকিলে মই বনাব লগীয়া হয় আৰু। মাহতি কিবা কামত গ'লে মানে
আজিকালিতো বেছিভাগ মইয়ে বনাওঁ বাৰু ভাতটো ভাত, চব্জিবিলাক।
ডিব্ৰুগড় বোলো বা এতিয়া কি কৰি আছে?
বাই এতিয়া হেৰি এইটো কি কয় বোলে ডি চি অফিচত থাকে।
আহ
ফ'ৰ্থ গ্ৰেডৰ হেৰি পাইছিলে মানে ডি চি অফিচত কে প্ৰথম প্ৰথম তোমাৰ হেৰি এ কি ক'বলে এ বৰপেটাত পৰিছিলেতো বৰপেটাত তাৰপিছত তাত দুমাহ নে এমাহ কাম থাকিলে। তাৰপিছত এই ইলেকচনৰ আগত হেৰি তাৰ মানে যোনে যোনে হেৰি ক'ৰবাত ট্ৰানসফাৰ ল'ব আছে যদি লৈ ল'ব পাৰ ক'লে সবকে মানে যিমান মানে হেৰি গভমেণ্ট চাকৰি হেৰি আছে ন।
অ'।
যোনে যোনে মানে হেৰি ড্ৰানসফাৰ লব ল'ব পাৰিবি গলে। বোলে তাৰপিছত এই ডিব্ৰুগড়লৈ আহি পেলালে আৰু, আৰু তোমাৰ হেৰি বৰপেটা ব বহুত দূৰ হৈ যায় ন ইয়াৰ পৰা সদয়াৰ পৰা একেবাৰে একেবাৰে মানুহ মানে সিমূৰতে ক'ব পাৰি আৰু অসমৰ পৰা। ৰাস্তালে আমাৰ এইফালৰ পৰা। সেইকাৰণে অলপ ওচৰলে আহিবলে তিনিচুকীয়া প্ৰথম তিনচুকীয়াত তাত মানে তিনিচুকীয়াত হেৰি পোষ্ট খালী নাখ আছিলে ন সেইকাৰণে মানে ডিব্ৰুগড়ত হেৰি কৰিলে আৰু
এ তোমাৰ এতিয়া ডিব্ৰুগড়ি যোৱা কিমান দিন হল?
বা বাই
উম?
বাইতে ডিব্ৰুগড়ত তিনিমাহ এতিয়া চাৰি মাহ হ'ল আৰু বাই।
অ'।
দূৰত থকা
অ', অ'।
এ নতুনকে পাইছে চাকৰি যোৱা বছৰ।
অ'।
যোৱা বছৰ হেৰি নৱেম্বৰ কেই তাৰিখ একৈছ তাৰিখে নে কেই তাৰিখেই জইন কৰিছিলে আৰু চাকৰি।
অ'।
আগতো এনে তিনিচিকাতে থাকিছিলে বাৰু। এ এইটো বোলে
বেংক হেৰি থাকিবলে ডিলাৰত থাকিছিলে।
আহ।
এ এতিয়া তাৰপিছত তাত হেৰি কৰি থাকোঁতে চাকৰিটো হ'ল তাৰ পিছত তাত গ'লগে মানে। বাকী এনে তোমাৰ খবৰ খাতি কোৱা তোমাৰ খবৰ ভালনে বোলো?
অ' ভালেই।
আহ। এতিয়া কিবা হেৰি কিবা কৰি আছানে?
মই পঢ়া মই এতিয়া নাৰছিং কৰি আছো। নাৰসিং কৰি আছো এতিয়া।
ঠিকেই ঠিকেই অ'। মই এনেই এতিয়াতো হেৰি কৰোৱা নাই বাৰু। মানে হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পাছত মানে এডমিশ্যন নকৰিলো মই।
অ অ', পহিছিলে।
মই অ', শদিয়াতেই পঢ়িছিলোঁ অহ।
উম।
শদিয়াতেই হেৰি, এইটো কি বুলি কয় আমাৰ শংকৰদেৱ জুনিয়ৰ কলেজ বুলি কয়। তাতেই পঢ়িছিলোঁ আৰু।
অ', এনেই কিমান দিন হ'ল হায় ছেকেণ্ডাৰী দিয়া?
মই হায় ছেকেণ্ডৰী এইবাৰ এবছৰ হেৰি কৰিছিলোঁ, মানে মোৰ কি হ'ল মই মেট্ৰিক দিয়াৰ আগত এবছৰ বহি দিলোঁ, তাৰপিছত মেট্ৰিক দি মেলি আকৌ এবছৰ বহি দিলো মানে।
অহ, অ'।
এই অলপ প্ৰব্লেম হৈছিলে মানে, সেইকাৰণে বহি, বহিব লগীয়া হ'ল আৰু।
অহ।
দুবছৰ বহি দিলোঁ, তাৰপিছতেই এইবাৰ হায়াৰ ছেকেণ্ডৰীটো ছিঙিলো আৰু। এতিয়া তাকেহ কি কৰো? কি নকৰো? ভাবি আছোঁ। মানে হেৰি, এনেই নিজৰ বগীয়াকে কিবা মানে অলপ বিজনেচ হেৰি কৰিছো আৰু, এতিয়া ঘৰত
অ', মানে বিনুতে আজিকালি বোৱা নহয়, উম।
অহ। হেৰি কুকুৰা ফাৰ্ম এখন খুলিছিলোঁ ঘৰত, এতিয়াতো কুকুৰা ভৰোৱা নাই বাৰু, এনেই লোকেল কুকুৰা বিলাকেই আছে ঘৰকেইটাই, এবাৰ আনিলোঁ পোৱালি, তাৰপিছত ত হেৰি হ'ল চেল কৰিলোঁ, তাৰপিছত এতিয়া আকৌ কুকুৰা ভৰোৱাই নাই, মানে ভৰাম লাহেকৈ।
উম।
লগৰ এটাৰ লগত মিলি মেলি, আকৌ এখন ফাৰ্মৰ কাৰণে হেৰি কৰি আছো মানে এতিয়া। এহঁতৰ লগৰটো মানে হেৰি, ফিচাৰী আছে তো। ফিছাৰীত দিয়া মাছ স্মে লোঁ মাছ তাৰপিছত ওপৰতেই ঘৰ বনাই আছোঁ। কুকুুৰাৰ কাৰণে, বনাই আছোঁ মানে, ঘৰতো বনাই কমপ্লিট হ'লে বাৰু। মানে ক কুকুৰাহে ভৰোৱা নাই, ভৰাম লাহেকে এইগিদিনতে।
উম।
এইকেইদিন অলপ পইচাৰ প্ৰব্লেম হৈ আছে মানে। এ পইচা পালে মানে ভৰাম আৰু। এনে ঘৰতে বহি থকাতকৈ কিবা নিজৰ ইনকাম এটা হ'লে মানে, ভাল হয় আৰু। সেইটো ভাবিয়েই কৰি থৈছোঁ আৰু কিবা কিবি।
উম। আৰু তোমাৰ থা গিতা আকৌ আহিব নহয়, দিবা আকৌ, সেইবোৰ দি থাকিবা।
অহ, সেইবিলাক দি থাকিব লাগিব আৰু।
এনেই আকৌ কেতিয়া আহিব, এনেই গম পোৱা নেকি?
এইটো এতিয়া আহিব লাহেকে আৰু তোমাৰ দুইমাহ তিনিমাহৰ পাছত।
ময়ো বাৰু এইবোৰ খবৰ কৰি থাকো, উম।
পুলিচ চুলিচৰ বিলাকতো এতিয়া হেৰি হৈ আছে ন? এতিয়া ইন্টাৰভিউটোত হৈ গ'ল, আজিকালি আৰু বেলেগ কৰি দিলে নহয়। প্ৰথম ইণ্টাৰভিউ দিব লাগিব, ইণ্টাৰভিউ পাছ কৰিলে মানেহে ৰানিং বিলাক সেইবিলাক কি কৰিলে উল্টা কৰি দিলে এইবছৰৰ পৰা।
অ'।
তাৰপিছত, ইণ্টাৰভিউ দিলেগৈ নেকি। এইকেইদিনত আগতে হ কৰাখিনি তাৰপিছত এতিয়া ৰানিং কৰি আছে আৰু। ৰানিং কৰিলে, তাৰপিছত ৰানিং কৰিব যাব হেৰিত। যদিনাখন হব, মানে এনেই সেই ৰাণিং কৰি থকাতকৈ মানে এইটো এইফালে সুবিধা হয় বাৰু। যদি তাত পাছ কৰা ৰানিংত পাছ কৰিলে তো ডাইৰেক্ট চাকৰি হ'বই ন তোমাৰ। আগতে ৰানিঙত সেইবিলাকত পাছ কৰিলেওঁ, তোমাৰ আকৌ হেৰিটোত বেয়া হৈ গ'লে মানে আকৌ চাকৰি নোপোৱা নাপায় ন।
অ'।
মানে এতিয়া মানে তোমাৰ যোনে তাত পাছ কৰিব সি ইণ্টাৰভিউটো যদি পাছ কৰে ন ৰানিঙত যদি হেৰি হয়, ভালকে হেৰি কৰে চাকৰিটোতো তোমাৰ হ'বই ন। হাণ্ড্ৰেড পাৰ্চেণ্ট। এতিয়া হেই অৰুণাচল পুলিচৰটো হেৰি হৈ গ'ল মানে লগৰ এটাই এপ্লাই কৰিছিল। লে আমি ইটো যোৱামাহত মানে গৈছিলোঁ হেৰি এতিয়া নামচাইত আছিলেতো তাৰ এক্জাম। এনেই তাই সি এক্জাম দিব ব'ল আমি এনেই ফুৰিবও গৈছিলোঁ মানে।
হেল্ল'।
হেল্ল'।
কি য়ে ঠিক আছে নহলে ন অ', বেলেগ দিনা ফোন কৰিম তোমাক দিয়া। ময়ো অ', ময়ো এই ভাত খাই লওঁগে মানে ঘৰত উম, কয় আছে।
অ', অ', খাই লোৱা খাই লোৱা দিয়া হ'ব পাছত কথা পাতিম। হ'ব।